এইয়া আছো এনে আছো।
এই ভাত-পানী খালি?
পানীটো হ'ল বাৰু এতিয়া। উম, উম
ব্যস্ত আছা নেকি?
ব্যস্ত নাই।
তাকেতো এ অনে বোলো অলপ কথা পাতো। আমাৰ এতিয়া সমাজখনতো দেখছে আধুনিক হৈছে পুৰা।
উৰ আৰু ন অ সেইটো হয়।
তাকেটো কি বুলি ভাবা এনেনো আধুনিকতাৰ ওপৰত।
আধুনিকতাটো এটা সমাজখনত ধৰ আমাৰ আগৰ যিবিলাক এই হেৰি আছিল ধৰ অন্ধবিশ্বাস বুলি ক হেৰি কৰো। এইবিলাক নোহোৱা হৈছিল ধৰ বৰ্তমান সময়ত। এক সমাজখন বহুত খিনিয় আধুনিক হৈছিল আৰু এতিয়া মানুহৰ হাতে হাতে মোবাইল ফ
উম
আধুনিক অকল মোবাইল ফোন বা হেৰিতে নহয় বিভিন্ন বৈজ্ঞানিক। প্ৰযুক্তিৰ ক্ষেত্ৰতো হৈছে। সেইয়াই আৰু
এতিয়া মানে আমি দেখিছো এতিয়া যে আমি যেতিয়া সৰু আছিলো মানে আমাৰ যিটো আমাৰ প্ৰজন্মত যেতিয়া সৰু আছিলে আমি তেতিয়া মানে আমি সৰুতে এইবিলাক স্মাৰ্ট ফোন একো পোৱাই নাছিলো কাৰণ স্মাৰ্ট ফোন বুলিয়ে নহয় যিটো আগতে কি পেড বা চুইচটি ফোন আছিল সেইটো আমি পাওঁ। পাইছিলো
অ সেইটোয়ে
আজিকালি আজিকালি এতিয়া চাব গলে যিখিনি আমাতকে সৰু মানে প্ৰজন্ম আছে আমাৰ যিখিনি অনুজ আছে সেইখিনিয়ে মানে বহুত মানে পাইছে ফোনটো মানে সৰু পৰাই পাইছে সিহঁক মানে এতিয়া অনবৰত ফোনটো নহলে মানে নোহাই হৈ গৈছে।
উম হুম উম
আধুনিকতা মানে আহিছে যিহেতু ভালে বাৰু আধুনিকতা লাগে আমাৰ মানুহক জীৱনত। কাৰণ আধুনিকতা বুলিলৈ গ'লে ফোনটো ফোনটোৱে নহয়। তোমাৰ এতিয়া এই আমাৰ যিখিনি খেতি কৰা কৃষক আছে আধুনিকতা আহিছে তাত তোমাৰ। ট্ৰেক্টৰ ট্ৰেক্টৰ ধান কতা নতুনকে মেচিন ধান বনা মেচিন এতিয়া আগতে আমি দেখিছিলো। বা আমাৰ দেউতা খুৰাহতে তোমাৰ হালোৱা গৰুৰে মৰণা মাৰি তোমাৰ ধান চহাইছিল বা ধান। উম সেনেকুৱা সেয়া কৰিছিল কিন্তু, আজিকালি ইমান কষ্ট কৰাৰ প্ৰয়োজনে নাই।
মানুহৰ ইয়ে আধুনিক হোৱাৰ ফলত হেৰিও হৈছে ধৰ এই কি বুলি কয় মানুহৰ যিটো হেৰি হয় আগতে ধৰ এটা কাম কৰোঁতে ধৰ এশটা মানুহ লাগিছিল যদি আজিকালি দহটা মানুহৰ জৰিয়তে হয়।
সেইটোয়ে সেইটোয়ে এতিয়া মানে মানুহৰ সুবিধা বহুত।
যদি যন্ত্ৰ পাতি আমাক সুবিধা দিছে সমান্তৰালকে আকৌ অসুবিধাও দিছে।
সেইটোয়ে মানে চব অ চব বস্তুে এতিয়া মানে আমি চাবলৈ গ'লোই নেতিবাচক দি আৰু ইতিবাচক দি দুটা থাকে।
থাকে। সেইটো সেইটো হয় কিন্তু আমি যিহেতু আজিৰ সমাজ সভ্যতাটোৰ লগত মিলিবৰ কাৰণে আজিৰ কাৰণে এইটো ইম্পৰ্টেন্ট।
উম উম।
গুৰুত্বপূৰ্ণ বিষয়।
তাকেতো মানে এতিয়া আমি আধুনিকতাৰ লগত খাপ খাই নিজৰ জীৱনটো চলাব লাগিব কিন্তু, সেই বুলিয়ে মানে নিজৰ সময় অপচয় কৰিব নালাগে। আধুনিকতা আহিছে এটা কাৰণতে যে মানুহৰ সময় বচাবলৈ কিন্তু, আমাৰ এতিয়া দেখিছো প্ৰজন্মত এই নতুন কেব ফোনটো পাই আধুনিক বজাৰ প্ৰসাৰত কৰি তোমাৰ সময় নষ্টহে কৰি আছে সময় অপচয় কৰি আছে। সেইটো মানে মানে যিটো দেখিছো বহুত সন্তোষজনক আৰু কথা সেইটো কথাটো।
উম সেইটো এইটো একদম এটা ঋণাত্মক দিশ। কাৰণ আজিকালি ধৰ মোবাইলৰ জৰিয় তে যিটো ধৰ পঢ়াৰ এটা প্ৰবৃত্তি আহিল চবৰে আগতে আছিল ধৰ মানুহে হেৰি কৰি লাউড ৰিডিং বুলি যিটো কয় সেইটো আছিল আজিকালি মোবাইলৰ সেই প্ৰয়োভৰ হোৱাৰ ফলত, সেইটোৰ পৰিমণ কমি গৈছে মানুহে বা এইটো এটা ইছ্যু টাইপো হৈছে যে সমস্যা টাইপ, এই হেৰি কৰে যে মোবাইলটো লাগে মোক, মোবাইলত মোৰ অনলাইন ক্লাছ আছে বা কিবা আছে বুলি ক মবাইলটো লৈ কিন্তু বেলেগ অন্যানয় হেৰি ব্যৱহাৰ কৰি থাকে।
ঠিকে ঠিকে কৈছ মানে মানুহে নিজৰ যিখিনি আছে মানে কাম আছে সেইখিনি কৰিব লাগে নিজৰ কৰনিয়াখিনি বা অন্য কামত মানে নিজকে নিয়োজিত কৰি ৰখা ৰখাটো মানে এ সঠিক মানে নহয় আৰু।
আধুনিক কথা মানে অকল যে এ তথ্য প্ৰযুক্তি বা বৈজ্ঞানিক প্ৰযুক্তি ক্ষেত্ৰতে সেইটো নহয় আমি গাঁৱলীয়া যিবিলাক হেৰি আছিল আগতে অন্ধবিশ্বাস আছিল। সেইবিলাকো ধৰ আধুনিকতাৰ উপৰিও ঘৰত আজিকালি নাইকিয়া হৈছে আগতে ভূত প্ৰেতক। এ মানুহে বিশ্বাস কৰিছিল বা তেনেকুৱা সাপ সাপে খুটিলে মানুহে হেৰি কৰিছিল। বেজ বেজালিৰ ওচৰত গৈছিল সেইবিলাক হ'ব নালাগে, এতিয়া ধৰ সাপে যদি খু তে লগে লগে হস্পিতেলত যাব লাগে, হস্পিটেলত যাই তাৰ যি চিকিৎসা আছে সেইটো কৰিব লাগে। আৰু যিবিলাক ধৰ অন্ধবিশ্বাস আছে সেইবিলাক বৰ্তমান সময়ত ধৰ নাইকিয়া হৈছে, তথাপিও যদি ক'ৰবাত আছে। আমাৰ নতুন প্ৰজন্মৰ সেইটো দায়িত্ব যে আমি সেইখিনি নোহোৱা কৰোঁ।
ঠিকে কৈছা তুমি মানে ক'ব বিচাৰিছা যে আধুনিকতাৰ মানে প্ৰসাৰত পৰি আমাৰ সমাজখন উন্নত হৈছে কাৰণ তোমাৰ এ এটা সময়ত এনেকুৱা আছিল যে কুস্কাৰৰ প্ৰভাৱ পৰি তুমি ওচৰৰ মানুহে এঘৰৰ ঘৰৰ মানুহ এজনীক তুমি ডাইনী ডাইনী বুলি ডাইনী বুলি হত্যা কৰিছিল তেনেকে। যথেষ্ট মানুহে তেনেকে মৃত্যুমুখত পৰিছিল বা তোমাৰ কিছুমানে যৌতুকৰ যৌতুকৰ তোমাৰ মানে এ সেয়া কথা এটা আছিল সেইটো কাৰণে বহুতো মানে। পত্নী নিজৰ স্বামীৰ হাততে মানে নিৰ্যাৰিত হৈছিল, তেনেকুৱা কিছুমান আছিল প্ৰসংস্কাৰ কিন্তু এতিয়া মানে আধুনিকতাৰ প্ৰসাৰৰ বাবে সেইবোৰ মানে নোহোৱা হৈ গৈছে। সেইটো ভাল কিন্তু আধুনিকতা বুলি ক'লে যে অকল ইতিবাচক বুলি আহিব সেইটো নহয় আধুনিকতা বুলি ক'লে মানে নিতিবাচক দিশটোতো আহে এতিয়া তোমাৰ
নিশ্চয় আহে
উ যিখিনি মানে আমাৰ আগতে দেউতা খুৰা আছিল তেওঁলোকে মানে কাম কৰিছিল কাম কৰি নিজকে সুস্থ সবল কৰি ৰাখিছিল কিন্তু আজিকালি মানে কাৰণে সকলো কাম সহজতে হোৱা হৈছে সেইকাৰণে মানে তেওঁলোকে মানে তেওঁলোক বুলি নহয় যে আমাৰ অ স্বাস্থ্যটো মানে অৱনতি ঘটিছে কাৰণ এতিয়া কষ্ট কৰা নহয়েই যিহেতু
উম আজিকালি ধৰ বিভিন্ন ধৰণৰ একদম হেৰি বেমাৰ ধৰ যিবিলাক বেমাৰ আগতে সঘনে নহৈছিল সেইবিলাক এতিয়া বি পি তাৰপিছত চুগাৰ এইবিলাক আজিকালি মানুহৰ ধৰ সাধাৰণ বেমাৰত পৰিণত হৈছে যিবিলাক আগতে এ মানুহৰ নহৈ উ এইবিলাক আজিকালি ধৰ এটা মুখ্য হেৰি হৈছে আৰু সমস্যা টাইপৰ
উম
সেইটোয়ে আৰু
তাকে মানুহে মানে এতিয়া আধুনিকতা আনিছে আধুনিকতা মানে এখন সমাজ আগুৱাই যাবলৈ আধুনিক আধুনিক হ'ব লাগিব বৰ্তমান যুগত কিন্তু আধুনিক হ'লে যে সকলো সেই মানে সহজ হ'ব সেইটো নহয় এতিয়া আধুনিক হলে আধুনিক হৈ তুমি মানে নিজৰ সংস্কৃতি নিজৰ ভাষা নিজৰ কৃষ্টিক পাহৰিব নালাগিব পৰম্পৰাগত উম কাৰণ আজিকালি লিখিছো তোমাৰ
জি এতিয়া চৰকাৰৰ যিটো সুবিধা ধৰ এয়া আধুনিকতা বুলি ক'লে অকল হেৰিয়ে নকৰে নহয় সভ্যতা সংস্কৃতিটো লগত লৈ যাই আমি সেইটো হেৰি কৰিব লাগিব
গোটেই পৃথিৱীক আমি এই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগিব সেইটো এটা গুৰুত্বপূৰ্ণ বিষয়
ঠিকে কৈছা
উ এতিয়া তাৰ ক্ষেত্ৰতো বাৰু চৰকাৰে বিভিন্ন কাম কৰি আছে এতিয়া আমাৰ যিটো বৰদোৱাৰ হেৰি প্ৰকল্প আছিল
উম
এইটো এটা ভাল পদক্ষেপ এইটো চৰকাৰৰ।
উম উম তেতিয়া মানে আধুনিকতাৰ মানে দেখিছো যে কিছুমান মানে এনেকুৱা আছে অসমীয়া যিখিনি আমাৰ বোৱাৰী আছে বা বা যিখিনি মহিলা আছে তেওঁলোকে নিজৰ পৰম্পৰাগত সাজ পাৰ বাদ দি তোমাৰ ফেচবুক ইনষ্টাগ্ৰামৰ এইবিলাকত ৰিলচ বনোৱা কিবা কিবি সেনেকুৱাত নিয়োজিত হৈ পৰিছে মানে নিজৰ ঘৰখনৰ সময় দিব পৰা নাই সেইবোৰৰ কাৰণে নিজে ব্যস্ত হৈ পৰিছে সেইবোৰত সেইবিলাক মানে কোনো মানে কামৰ বস্তু নহয় সেইযাত মানে মানুহৰ একো নহয় হয় যদি তুমি অ যদি তুমি আশীটো উম অ এতিয়া যদি হ'ব লাভ হয় যদি যদিহে তুমি ৰিলছ বা ফেচবুকৰ ইনষ্টাগ্ৰামৰ যদি তুমি সেইবোৰ নকৰি তুমি এটা মানে যিটো ভ ভবাত্মক অ ভবাত্মক এটা কিবা বস্তু প্ৰকাশ কৰা বা তোমাৰ লৰা বা ছোৱালী ভাল গান গাই নাচে সিহঁতৰ ভিডিঅ' এটা দিছে ধুনীয়াকে কাৰণ তেওঁলোকে এখন মঞ্চ পাব সেই সেইটোত সেইটোৰ জৰিয়তে
উম তাৰ ফলত কিবা এটা উপাৰ্জনো হ'ব ধৰ সেইটো সেইটো এটা ভাল বস্তু কিন্তু তাৰ লগতে যিটো ধৰ এ ঋণাত্মক ছাইড আছে। সেইটো যাতে কম হয় সেইটো কাৰণে কি পদক্ষেপ ল'ব পাৰে সেইটোও গুৰুত্বপূৰ্ণ
সেইটো গুৰুত্বপূৰ্ণ এতিয়া মানে আমাৰ দায়িত্ব আছে। যে আমাৰ যিখিনি উঠি অহা প্ৰজন্ম আমাৰ তলৰ যিখিনি অনুজ আছে সিহঁতক মানে ভালদৰে এইটোক লৈ মানে আধুনিকতাক লৈ আমি সজাগ কৰিব লাগিব যে আধুনিকতাই আমাক যথেষ্ট আগুৱাই নিব যথেষ্ট আমাক সহায় কৰিব। কিন্তু আধুনিকতাই যেনেকে আমাক নিব সেনেকে আকৌ পিছোয়াই নিবও পাৰে গতিকে আমি নিজৰ নিজৰ মানে চাবি কাঠি নিজৰ হাতৰ ৰাখিব লাগিব।
উম উম তাকে আমি আমি যিহেতু হেৰি পাইছো অ ধৰ দুটা বস্তুয়ে পাইছো দু টা ফেজ আমি পাইছো লাষ্ট এ গতিকে আমি যাতে উঠি অহা প্ৰজন্মখিনিক এই দুটা বস্তু মিলাই খাপ খোৱাকে আমি যাতে নতুন প্ৰজন্ম ক গঢ় দিয়ক সেইটো আমাৰ মানে আমাৰ যিটো যুৱ প্ৰজন্ম তাৰ গুৰুত্বপূৰ্ণ এটা দায়িত্ব আমাৰ
উম ঠিকে কৈছা, ঠিকে কৈছা, ঠিকে কৈছা।
উম
সেইটোৱে তেনেকে মানে এখন সমাজ আগুৱাই যাই আছে আধুনিকতাৰ হ্ৰাসত পৰি বহুতৰে সহায় হৈছে। বহুতৰে সুবিধা হৈছে কিন্তু তাৰ পৰা চাব গ'লে সমাজখনত কিছুমানকো নঘটিবলগীয়া কাণ্ড কাণ্ড ঘটি বৰ্তমান তোমাৰ তেনেকুৱা যাতে ঘটনাৰ নহয় তাৰ ওপৰতো আমি ধ্যান ৰাখি। ৰাখিব লাগিব সকলোকে আমি উচিত শিক্ষাটো দিব লাগিব দিহাটো দেখাব লাগিব। এ সমাজৰ আমি সজাগ নাগৰিক হিচাপে সবকে সজাগ কৰিব লাগিব।
উ যিবিলাক ধৰ কু কৰ্ম সেইবিলাক। এ কমাহ কম কৰিবৰ কাৰণে চেষ্টা কৰিব লাগিব সেইবিলাক।
উম উম এতিয়া তোমাৰ আধুনিকতা বুলি কওঁতে যিহেতু আমাৰ
আধুনিক অকল ধৰ আমি সাজ পোছাক বা হেৰি আমাৰ হেৰিৰ জৰিয়তে নহয় মনটোও আধুনিক হ'ব লাগিব।
মনটো আধুনিক হ'ব লাগিব ঠিক কৈছা, এতিয়া মানে সকলো ক্ষেত্ৰ তাতে আধুনিকতাই মানে যথেষ্ট আগুৱাই নিছে মানে যিখিনি ঋণাত্মক আছে তাতকৈ হয়তো বেছি অধিক আগুৱাই নিছে কিন্তু টোৰ ডাঙৰ ডাঙৰ চাব গ'লে তুমি এতিয়া আমাৰ যিবিলাক সৈনিক সৈনিকসকলৰ যিখিনি সুবিধা হৈছে তেওঁলোকৰ বা আমাৰ যিখিনি অৰ্থনৈতিকভাৱে সুবিধা হৈছে সেইবিলাক চাব গলেতো ঋণাত্মক দিশ দেখা না পায়ে তথাপিও মানে যিখিনি আমাৰ সৰু সৰু সামাজিক কিছুমান ব্যৱস্থা আছে তাতে মানে আধুনিকতা মানে প্ৰসাৰত পৰি কিছুমান মানুহ বিচলিত হৈছে হৈ ফেলাই নিজৰ মানে কৰ্ম দায়িত্ব পাহৰি সেইবোৰ বিলিন হৈ পৰিছে সেইটো এটা‌ আমৰ বেয়া হৈছে কিন্তু বাকী ফালৰ পৰা চাব গ'লে সকলো ফালে মানে সকলোখিনি আগুৱায়ে যোৱা মানে দেখা পাব পাৰি আৰু বৰ্তমান
উ সেইটো হেৰিতটো যিটো কৈছা ধৰ সেইটো হয়ে বাৰু যিটো সামৰিক ক্ষেত্ৰত আৰু সেইটো হেৰি হৈছে অভ্যুত্থান হৈ আছে ধৰা বৰ্তমান সময়ত এটো এটা আহ বহুত ভাল কিন্তু তাৰ লগতে আমি সমাজখনো যাতে সেনেকে আমি আগবঢ়াই লৈ যাব পাৰোঁ সেইটো এটা গুৰুত্বপূৰ্ণ বিষয় আৰু সেইটোৱে
তাকে বোলো তোমাৰ লগত এইখিনি কথাকে অলপ আলোচনা কৰো আধুনিকতাৰ ওপৰত কাৰ আধুনিকতো আজিকালি অ আহিছে আৰু আহিব ভৱিষ্যতলৈ
উম নিশ্চয় নিশ্চয় এইটোতো একদম যি হয় যিদৰে ধৰ প্ৰসাৰ হৈ আছে।
উম উম তাকে তোমাৰ অলপ মতামত জানিলেও তোমাৰ পৰা বহুতখিন শিকিলো ভাল লাগিল
উ তোমাৰ পৰা যথেষ্ট খিনি শিকিলো বাৰু ভাল লাগিল উম উম উম হ'ব দিয়া